অঁ শুনি আছ নে? আহ শুনিছো, আহ শুনিছো শুনিছো। এ আৰু বা মই বহি আছিলো এনে। গৰম যে।
অঁ বহুত গৰম দিয়া। বাহিৰত বতাহ মাৰিছিলে কিন্তু অকণমান গম পাইছা?
আমাৰ ফালে নাই অঁ। বপাহ, অঁ তুমি হেৰিলৈ যোৱা নাই? অঁ ভালেই দিয়া, তুমি য়গা ক্লাছলৈ যোৱা নাই?
ঐ এইকেইদিন যোৱা নাই বুজিচা, এই ঘৰত চবৰে বেমাৰ হৈ আছে সেইটো কাৰণে যোৱা নাই? তুম তুমি গৈছিলা ন?
অঁ, মই নাই ময়ো যাব পৰা নাই নহয় আমাৰো দাদাৰ বেমাৰ।
হয় নাই?
দাদা বেমাৰ মানে পেছাৰ আৰু। পেচাৰ, এদিন বতৰটো হেৰি যে সেইটো কাৰণে উম, প্ৰেচাৰতটো বাঢ়ি আছে। সেইটো কাৰণে মই ময়ো যাব পৰা নাই।
অ', উম উম হয় দিয়া হয় দিয়া বহুত চবৰে পেচা দিয়া। নাই নাই। মইয়ো যোৱা নাই ক। গম পাইছা মানে ই হ'ল সেইকেইদিন চ। চবে কৰি আছিলে যে উম তাৰ উম গৰমটো। কাৰণে চবে মানে কৈছে। এই কেইদিন বোলে। নকৰৰে এসপ্তাহ তোমাৰ বন্ধ দি এইটো মানে বাৰজনী। নৈ বা গৰাকীয়ে সেইটো কাৰণে এতিয়া হে। ভাতবেলা হ'লে চবেই গৰমত ধৰি লওক ভাটবেলা কৰিলে অকণমান অসুবিধা হয় যে। সেইটো কাৰণে কৈছে এসপ্তাহ মানে তাই কিবা পৰীক্ষা আছে মানে য়োগাৰ ওপৰত। সেইকাৰণে পৰীক্ষা দি আহি পেলাইহে তাই আকৌ কৰিব বোলে।
অ' তা অ' ঠিকে আছে। ঠিকে আছে নহলে ন মই ভাবিছো বোলো মই যোৱা নাই। প কিবা শিকাইছে গমো পোৱা নাই যে একো তোমালোকো ফোন কৰিব পৰা নাই। অ, সেইকাৰণে মই বোলো কি বা হৈছে মইহে বোলো পিছ পৰিৰি ৰৈ। যামগে নেকে আৰু গালিহে খও নে এনেকে ভাবি আছো।
অ- অ নাই দিয়া। নাই নাই মানে কি হৈছে? এসপ্তাহ নকৰেতটো এসপ্তাহ পিছত কৰিব তোমাৰ। প্ৰত্যেক মানতহে কৰিব দা সবে বন্ধ হৈ যাব যে তেতিয়াই কৰিব আৰু। আৰু হেৰি নহয় ৰ'বা এতিয়া বোলে গৰম বন্ধ মাহটো হেইৰি তোমাৰ। চব লৰা ছোৱালীকে মানে তোমাৰ দান। শিকাব আৰু গানো শিকাব। বেলেগ এগৰাকী আৰু তোমাৰ সাত শ টকা কৈ। তাকে ফিজ টো দিলেই হ'ল মাহকত তাতেই শিকাব তাতেই। এঘাৰটা বজাৰ পৰা শিকাব আৰু দিনৰ সেইব কয়। অ' এক জুলাইৰ পৰা একত্ৰিশ। জুলাইলৈ শিকাব সাতশ টকাকৈ নাই নাই হে যে। ফেন আছে যে নহয় ফেন আছে যে।
নহয় নহ তাকেই তো ফেন থাকিলেও দুপৰীয়া। দুপৰীয়া গৰমটো অকণ বেছি নহয় জানো সেইটো কাৰণে অকণমান। ক'বাচোন টাইমটো যদি সাল সলনি কৰিব পাৰে। অ, সময় নিমিলে।
কৈছিলো এনে তোমাৰ ধৰিলকখন। সন্ধিয়া যদি। এতিয়া অ'। অ, তাই।
উম।
তাই বোলে। সময়। হয়। তুনি।
অ'।
ব
অ'।
তোমাৰ কি - কি হৈছে ন।
তোমাৰ অকমান নেটৱৰ্কটো। অকমান গণ্ডগোল হৈছে।
হয় থৌ।
হেল্ল',
এই। এই। স্কুল বিলাক ক্লাছ।
যে গানা লগোৱা সেইটো কাৰণে। সেই কৰি লওঁ যদি মিলাব আৰু বেগ সময়তো দিম। তেতিয়া চাই ল'ব তোমালোকেও খবৰটো ললে অলপ পাতলা কথা ন কি কৰিলে ভাল। চবৰে অহা যোৱা কৰি আছে গম